হেল্ল'
হেল্ল'
হেল্ল' হয় শুভ সন্ধিয়া নমস্কাৰ শুভ
আপুনি এতিয়া এনেই আছেনে আঁ ব্যস্ত আছে?
নাই নাই মই এই ব্যস্ত নাই দিয়ক, কব পাৰিব।
অঁ আপোনাৰ লগত মই অলপমান আঁ পোহনীয়া জন্তুৰ বিষয়ত কথা পাতিব বিচাৰিছিলোঁ।
হয় হয় হয় হয় হয়।
অঁ আপুনি কথা পাতিব বিচাৰিবনে?
হয় হয় হয় নিশ্চয় বিচাৰিম। পোহণীয়া জন্তু অঁ সঁচাকৈ প্ৰিয় সেইকাৰণে মই কথা পাতিব পাৰিম বুলি ভাবিছো, কওক কি ক ক'ব আপুনি?
আপুনি এনেই পোহনীয়া জন্তু বুলিলে কি বুজে মানে মোক অলপমান কওকচোন।
হয় হয় মানে পোহনীয়া জন্তু মানে আমি অঁ যিহেতু আমি গাঁও এৰিয়াত বাস কৰো গতিকে আমি আহ পোহনীয়া জন্তু বুলিলে আমি ঘৰত যিবিলাক পোঁহপাল কৰো জীৱ জন্তু সেইবিলাককে আমি, পোহনীয়া জন্তু বুলি ৱ মই ভাবোঁ আৰু।
হঁ হঁ হঁ ঠিক আছে আপোনাৰ যিটো ভাৱ মানে সেইটো মোৰ লগত মিলিছে, মই সেইটোয়ে ভাবো নিশ্চয় সেই টোয়ে হয় বাৰু অঁ। অঁ তাৰপিছত আপুনি কেইটামান পোহনীয়া জন্তুৰ নাম ক'ব পাৰিব নে?
হয় হয় হয় পোহনীয়া জন্তু মই এই গৰু, ছাগলী, আহ হাঁহ, কুকুৰা, আহ পাৰ, আহ গাহৰি। অঁ মহ এইবিলাককে মই পোহনীয়া জন্তু হিচাপে ক'ব বিচ চাৰো কাৰণ সচৰাচৰ আমি এইবিলাকে, পোহনীয়া জন্তু হিচাপে এইবিলাকে এঁয়া ব্যৱহাৰ, এইবিলাক জন্তুয়ে আমি পোঁহো আৰু তাৰে লগতে আমাৰ, আহ অতিকৈ মৰমৰ দুটা জন্তু আছে আমাৰ কুকুৰ আৰু মেকুৰী সেইটো আমি, আহ পুঁহি খুব আনন্দ পাওঁ।
হুম হুম হুয় হয় হয় অঁ আপুনি ঘৰত, কিবা পোঁহেনে নোপোঁহে এই নামকেইটা যে ক'ল তাৰে ভিতৰত কিবা জন্তু আপুনি ঘৰত পোঁহেনে?
হয় হয় হয়। হয় মোৰ ঘৰত এয়া এতিয়া হাঁহ আছে কুকুৰা আছে। আহ গৰু আছে দুজনী। আঁহ ছাগলী আছে, আঁহ আৰু পাৰ চৰাই আছে। কুকুৰ আছে মেকুৰী আছে আঁহ এইখিনি আছে মোৰ ঘৰত।
উম হুম, তাৰে ভিতৰত আপুনি কোনটো জন্তুৰ লগত সময় কটাই বেছি ভাল পায়?
হয় মই, অহ ৰাতিপুৱা যেতিয়া আমি শুই উঠো শুই উঠিয়ে আমাৰ এ গোহালিৰ পৰা মই আহ হাঁহ কুকুৰা বিলাক মেলি দিওঁ। আৰু সিহঁতৰ আহাৰ খাদ্যবিলাক যোগান ধৰি দিওঁ। তাৰ পিছতে মই আমাৰ অহ গৰু, আহ কেইজনী আৰু ছাগলী কেইজনী অ পথাৰত চৰিবলৈ দি দিওঁ, আৰু তাৰ লগতে মোৰ অতি প্ৰিয় জন্তু এটা আছে কুকুৰ। আৰু সেই কুকুৰটো মোৰ লগতে থাকে এ যেতিয়া ৰাতিপুৱাই হয়। সি মোৰ লগত ফুৰিবলৈ যায় আৰু তাৰ লগতে খেলি খুবেই ভাল পাওঁ, কুকুৰ কুকুৰো আছে মেকুৰী আছে মেকুৰীৰ লগতো খেলি ভাল পাওঁ।
উম হুম, আপোনাৰ কুকুৰটোৰ কিবা নাম দিছেনে নাই আপুনি?
হয় হয় হয়, মই কুকুৰটো এনেই মই এ যে তাৰ ৰংটো কলা কাৰণে মই তাক কালো বুলিয়ে মাতো। আৰু কালু বুলি মাতিলে সি এ খুব আনন্দ পায় আৰু,
উম উম, আপুনি নাথাকিলে চাগে সি খুব উৎপাত কৰে ন?
হয় হয় হয় হয়, মই মই কৰ'বাৰ পৰা আহিলে সি খুব আনন্দ পায় আৰু দেখিলে গাত জপিয়াই উঠে। আৰু মই এ কেতিয়াবা কেতিয়াবা খোৱা বস্তু লৈ আহো। দো দোকানৰ পৰা অ আৰু কেতিয়াবা যেতিয়া নানো আৰু মই ঘৰৰ পৰাই বিস্কুট অ বিস্কুট দিওঁ। আৰু তেনেকে দু খেলো আৰু।
হয় হয়, আপুনি এটা কথা জানেনে আজিকালি কুকুৰ আৰু মেকুৰী বৰ জনপ্ৰিয়। এই কাৰণতটো আপুনি জানে নেকি, আজিকালি কুকুৰ আৰু মেকুৰী কিয় জনপ্ৰিয় ইমান?
হয় হয় হয় হয় হয়, আজিকালি কুকুৰ আৰু মেকুৰী খুবেই জনপ্ৰিয়, কাৰণ এইটো অহ, কুকুৰ যিহেতু আমাৰ সকলোৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যায়, আৰু আমি গাওঁ হওঁক, চহৰ হওঁক সকলোতে আমি আহ কুকুৰ, আহ কুকুৰবোৰক লৈ মানুহ বিলাকে ঘূৰি ফুৰে বা সিহঁতক কুকুৰটো কুকুৰ অ পোহনীয়া জন্তু যিটো আমাৰ ঘৰত থাকিলে বা আমাৰ ৰাতি অলপ সুৰক্ষা প্ৰদান কৰে, এ কুকুৰে সেইকাৰণে সেইটো খুবেই জনপ্ৰিয় বা সিহঁতৰ লগত খেলি ভাল লাগে, আৰু কুৰি মেকুৰী অ যিটো মেকুৰী আছে মেকুৰী এ জীৱটো খুবেই অহ মৰমীয়াল হয়, সিহঁতে ঘৰৰ ভিতৰত আহ থাকে আৰু মাছ খাই, আহ সিহঁতৰ প্ৰিয় খাদ্য মাছ আৰু কণী গাখীৰ খাই, আৰু অ সিহঁতেও খেলি বা বাচ্ছা বিলাকৰ লগত খেলি সিহঁতেও ভাল পায়। সেইকাৰণে খুবেই জনপ্ৰিয় বুলি আমি আহ ভাবো।
হয়, সেইটোৱে হয় আজি আজিকালি মানে মানুহতকৈ বেছি বিশ্বাসী বুলি কয় কুকুৰক তেনেকুৱা হৈ গৈছে। লগতে মানে, লগতে মানে মেকুৰীবিলাক এনেকুৱা মৰমীয়াল ন সিহঁতে মানুহৰ সঙ্গে বহুত-
হয়, হয়। হয়, হয়, হয়, হয়।
সেইকাৰণে বহুত জনপ্ৰিয় হৈছে আজিকালি। আপুনি হ অ', অ', আপুনি পোহনীয়া জন্তুৰ যত্ন কেনেকৈ লয়?
অ', পোহনীয়া জ-জন্তুৰ অ', যত্ ত্ন মই খুব বেছিকৈ নাজানোঁ, তথাপিও আ, আমাৰ যিখিনি হাঁহ কুকুৰা আছে বতৰ পৰিৱৰ্তনৰ লগত সিহঁতৰ কিছুমান ৰোগে দেখা দিয়ে, আৰু তেতিয়া আমি আ, চিকি চিকিৎসাৰ আ, ওচৰ চাপো। আৰু তাৰে পিছতে আৰু আমাৰ আ-আহ গৰু হওঁক ছাগলী হওঁক আ, বিশেষকে কেতিয়াবা, কেতিয়াবা আ, কিছুমান সমস্যাৰ সন্মুখীন হওঁ, আৰু সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ওচৰতে থকা আমি চিকিৎসালয়ৰ পৰা সিয়-সিহঁতৰ পৰামৰ্শবিলাক আমি অনুসৰণ কৰোঁ। আৰু তেনেদৰেই মই, হয়, হয়, হয়।
হয়, সিহঁতৰ বাসস্থানবিলাক আপুনি পৰিষ্কাৰ কৰি ৰাখেনে? লগতে সিহঁতক খোৱা খাদ্যবিলাক সময়মতে দিয়ে নে নিদিয়ে?
হয়, হয়। সিহঁতৰ বাসস্থান বিলাক মই আ, যিমান পাৰোঁ সেই আ, খুব পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰোঁ। আৰু
উম।
তাৰে লগতে উম, পানী হওঁক, বোকা হওঁক সেইবিলাক আ, হ'বলৈ নিদিওঁ। আৰু অ', বিশেষকে ৰদ পৰা জেগাত ঠে-ঠাইবিলাকত আ, আৰু ওখ ঠাইবিলাকত মই ৰখাৰ কাৰণে এ, চেষ্টা কৰোঁ।
হয়, হয়। আপুনি যে ক'লে আপুনি ঘৰত আ, গৰু ছাগলী পোহে এইবিলাক। ত' আপুনি এইবিলাকৰ পৰা কিবা উপাৰ্জন কৰে নে নকৰে?
হয়, হয়। গৰু ছাগলী আ, বিশেষকে আমি আ, গৰুৰ পৰা আমি গাখীৰ আ, পাওঁ আৰু সেই গাখৰি গাখীৰ কিছু পৰিমাণে আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। আৰু তাৰ লগতে আমি কিছু পৰিমাণৰ অ-অহ বি বিক্ৰীয়ো কৰোঁ আমি, আৰু তাৰোপৰি ছাগলী বিলাকৰ যি যিবিলাক ছাগলী আ, ছাগলীৰ আহ, পোৱালি জগাই আৰু তেতিয়া, যদি মাইকী পোৱালি হয়। তেতিয়াহ'লে আমি পঢ়ো, আৰু অ', যেত যেতিয়া মতা পোৱালি জন্ম দিয়ে, তেতিয়া আমি পো আ মাংস হিচাপে আ, বিক্ৰী কৰোঁ।
আচ্ছা, আচ্ছা। হয়, তেনেকে আপোনাৰ কিছু উপাৰ্জনো হৈ যায়।
উপাৰ্জন হয়, হয়। আৰু হাঁহ কুকুৰাৰ পৰা আমি অ', কণীবিলাক অ', ফুটাও ক কণী ফুটাই পোৱালি অ পোৱালি জ-জন্মো হোৱাৰ ব্যৱস্থা কৰোঁ, আৰু তেনেদৰে হাঁহৰ পোৱালি বা মুৰ্গীৰ পোৱালী বিলাকো বিক্ৰী কৰোঁ আৰু লগতে আ, সিহঁতৰ পৰা আ, পোৱা আমাৰ কণীবিলাক সেইবিলাকো আমি বিক্ৰীত বিক্ৰীৰ বাবে ব্যৱহাৰ কৰোঁ, তেনেদৰে সৰু সুৰা উপাৰ্জন কৰোঁ।
উম, উম। আপুনি এটা কথা জানেনে, গৰুৰ পৰা আমাৰ কি কি উপকাৰিতা হয় জানেনে আপুনি?
হয়, হয়, হয়, গৰুৰ পৰা আমি আহ, সৰুতে এ সৰুৰ পৰা শুনি আহিছো যে গৰু আহ, সকলোৱে ঘৰত থাকিব লাগে। গৰুটো আমাৰ আহ, অতিকৈ মৰমৰ আৰু আ, খুব সুন্দৰ জন্তু। অ', গৰুটো আৰু গৰুটোৰ পৰা আমি এ গৰুৰ সয়টো সয়, সেই গোবৰটো আমি নিজৰ
উম।
আহ, খেতিবিলাকত ব্যৱহাৰ কৰি আমি, খেতিবিলাক সাৰুৱা কৰি তুলিব পাৰো। আৰু তাৰোপৰি আমাৰ আহ, গৰুৰ আহ, গৰু পৰাই আমি বিভিন্ন ধৰণৰ আহ, সুবিধা পাওঁ গৰুৰ পৰা।
হয়, হয় গৰুৰ পোৱালি, পোৱালি বিক্ৰী কৰিলেও চাগে কিছু উপাৰ্জন হয়, তেনেকুৱা।
হয়, হয়, হয় গৰুৰ পোৱালি বিক্ৰী কৰিও আমি কিছু টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ। আৰু গাখীৰ, গাখীৰৰ পৰা গাখীৰ বিক্ৰী কৰিও আমি আহ, কিছু টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ।
হয়। আৰু গৰুৰ যিটো আপুনি ক'লে গোবৰ যিটো আপুনি জৈৱিক সাৰ, জৈৱিক সাৰ বনাই ন, তাৰ পৰা। ত' সেইটোতো ৰাসায়নিক সাৰত বহুত বেছি ভাল হয় ন, মাটিৰ মাটিত সেইটো বেয়া হৈ নাযায়, ত' সেইবিলাক কাৰণত আমাৰ চাগে গৰুটোৱে আপোনাক বহুত বিশেষ সহায় কৰি আছে।
হয়, হয়, হয়, হয়, হয়। হয়, হয়, হয় সেইটো অ' খুবেই ভাল আ, বিশেষকে আমি নিজে পোহনীয়া জন্তুবিলাক আমি ভালদৰে ব্যৱস্থা কৰি ৰাখিব পালে আ, পাৰিলে আমি-মি নিজকে আত্মনিৰ্ভৰশীল ৰূপে সমাজত স্থাপিত আৰু আহ, নিজৰ লগতে আৰু আহ, নিজ-নিজৰ বন্ধু-বান্ধৱী আহ চাৰি পাই, আ চাৰি পাঁচজনমান আমি সংস্থাপনো কৰ কৰাব পাৰো, যদিহে ভালদৰে উপাৰ্জন ৰ পথবিলাক মোকলাই লওঁ।
উম, হো, হো আপোনাৰ এইটো কথা মোৰ বহুত ভাল লাগিল, এইটো কথা হয় কিন্তু। আমি আজিকালি আহ মানে এইটো এটা বিজনেছ হিচাপে লৈ লগত, নিজৰ লগতে চাৰি পাঁচজনক ভালদৰে উপস্থাপন মানে, সংস্থাপনটোৰ ব্যৱস্থা কৰিব পাৰো।
উম, হয়।
ত' মই শেষত আপোনাক এটা কথা সুধিব বিচাৰো, আপুনি পোহনীয়া জন্তুৰ বিষয়ে মানে আপুনি কি ভাবে, আমি পালন কৰাটো উচিত নে পালন কৰিব লাগে, পালন কৰিলে কিবা আমাৰ লাভ আছে নে নাই, আপুনি অলপ সংক্ষেপ্তে কৈ দিয়কচোন।
হয়, হয়। পোহনীয়া জন্তু আমি যেতিয়া বিশেষকে আমি গৰু, ছাগলী, হাঁহ, কুকুৰা এইখিনিয়ে আমাৰ গাঁৱলীয়া হিচাপত আমি আহ, পুহিব পোহো আৰু তাৰ পৰা আমি বিভিন্ন প্ৰকাৰৰ যিহেতু সুবিধা পাওঁ, লাভ পাওঁ সেইবাবে মই আহ, সকলোকে এ মোৰ বন্ধু-বান্ধৱীসকলকো মই জনাওঁ যে পো পোহনীয়া জন্তু বিলাক আহ, পুহি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও অ' কি-কিছু টকা উপাৰ্জনৰো অ', অ', বাট মুকলি হয়। সেইকাৰণে এ জীৱ-জন্তুবিলাক পুহি, পোহাৰ উপৰিও আমি অঁহ গোটেইখিনি আহ সুবিধা গ্ৰহণ কৰি যাতে আহ কিছু টকা উপাৰ্জন কৰিব পাৰো সেইবাবে আমি পোহনীয়া জন্তু বিলাক পুহিব লাগে বুলি মই ভাবো।
হয় হয় ঠিকে আছে, আপুনি যিটো কথা ক'লে মই শুনি খুবেই ভাল পালোঁ। পোহনীয়া জন্তু আমি পুহি কিনে স্বাৱলম্বী হ'ব পাৰো, লগতে নিজৰ লগতে আনকো সংস্থাপন দিব পাৰোঁ, লগতে সিহঁতৰ কিছুমান ধৰক যেনেকে গোবৰ ব্যৱহাৰ কৰি আমি জৈৱিক সাৰ উ কৰিব ত এনেকে আমাক বহুত সা সা সুবিধা হয়, উম হম। লগতে ধৰক আমাৰ কুকুৰটোৱে কুকুৰটোৱে আজিকালি আমাৰ কি কৰে? ঘৰ ৰখীয়ালৰ দৰে কাম কৰে।
হয় হয় হয় হয় হয় কুকুৰ বিশ্বাসী জন্তু আৰু অ ঘৰ ৰখীয়া হিচাপে কাম কৰে, আৰু খেল ধূলাও কুকুৰৰ লগত কৰি খুবেই আনন্দ লাগে।
ঠিক আছে আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল। সময়খিনি দিয়াৰ বাবে বিশেষ ধন্যবাদ থাকিল আপোনালৈ।
ধন্যবাদ ধন্যবাদ ধন্যবাদ হয় দিয়ক।